শুনা পাইছ নাই
অ শুনিছো ক
কি কৰিছ।
মই এই কিবা ছবি এটা আঁকি আছো
কি ছবি
এ বহুত দিন ছবি অকা নাই তাকে আজি ৰং এপেটিও পালো টেবুলতে তাৰপিছত ব আকৌচোন ছবি এটা তাকে এইয়া নাঅকি নাঅকি হাতে নহোৱা হলোও
তইতো আগতে ধুনীয়া আ ছবি আক
আগতে আঁকিছো এই আৰ্ট স্কুলতো আছিলো নহয়
গম পাও তহঁতৰ কেলে তোৰ ভাগৰ ৰুমটোৰ ওপৰত ইমান ধুনীয়া ধুনীয়া। পেইণ্টিং বোৰ ৰাখি থৈছ মই মানে দেখি মজা লাগি যায় ভাল লাগি যায়।
উম
তোৰ সোকালৰ যিবোৰ পেইণ্টিং বোৰ আছে ছে মানে তই যিবিলাক মানুহে এইবোৰ মানে পেইন্টিং বোৰ ভাল পায় ন সিহঁতক ব বেছি বি গম পাইছ পইচা ভাবি।
সেই আগতে হেৰি আকৌ কাগজ বোৰ ভাল কাগজত নাই একো নহয়। ইনেয় বহু এ আগতে আত বহিয় আৰু জানোৱেই দেখোন ফেব্ৰুৱাৰী টকা আহে।
তাকেহে পাতল পাতল আছিলে মই এতিয়া এই সন্ধিয়া মানে অকমান ওলাই মেলি আহিছো চাহ খাই পেলাই
অঁ
আমাৰ মানে ৰাস্তাটো নতুনকে পকা কৰিছে তাৰ পাছত সেই নদী পাহ পাহাৰৰ কাষত কিমান ধুনীয়া বতাহ মাৰি থাকে গতিকে অলপ দিনেই খোজকাাঢ়িছোঁ আৰু
অ তহঁতৰ চাইদে ভাল পৰিৱেশটো ধুনীয়া গছ গছনি আছে।
এ গছ গছনিয় আছে যদিও সেই ৰাতি অকলে অকলে খোজ ককাঢ়িবলৈ ভাল নালাগে লগ এটা হলে ভাল লাগে কথা পাতিবলৈ।
অ হয় বাৰু সেইটো অকলে খোজ কাঢ়িবলে বাৰ এটা ভাল নালাগে
বিয়া এখনো আছে অকমান দূৰতে ধান ধুম বাজি আছে পুৰা।
আহ কি বিয়া বা
তুলনী বি আজি মাহত গৈছিলে মই গম পাওঁ।
অ তই যোৱা নাই
নাই নাই তুলনি বিয়া খাবলৈ মই নাযাওঁ।
কেনেকুৱা কি কথা আছে অঔ আগতে সৰুতেহে মানুহে জোকায়।
এ নহয় সেইব নহয় আজিকালি মানে কি হৈছে শুনিবি দেই এই মাইকী মানুহবোৰকৰ যেতিয়া নিজৰ শক্তিটো বেছিকে বেছি বুলি ভাবিবলৈ ললে তেতিয়া মানে মাইকী কিমানৰ মত মানুহ কিছুমান পৃথৱীকৰণ নীতি আহি গ'ল
সঁচাকে এতিয়াতো মাইকী মানুহৰ চ হেৰি যে বাচ্ছাহতে নে ছমহীয়া নে কেতিয়া যে সকামটো যে পাতে তাততো মাইকী মানুহে ভূমিকা কা তাত সেই তেনেকুৱা কিছুমান আকৌ এনেকে তুলনি বিয়াক খাবলৈ গৈ মই ভালো নাপাওঁ কেনি নাজানো আৰু লগো নাই নহ বিশেষ কথা লগটোৱে মেইন
অহ তাতে আজিকালি গাঁৱৰ ল'ৰাবোৰ কি হয় সমনীয়াবোৰ নহয় বাহিৰত পঢ়িবলৈ গুচি যায় নহ'লে তোৰ গাঁও বাহিৰে কবাত কাম কৰি থাকে তাৰপিছত আদ্দা মাৰি থকা কেইটাইটো এইবোৰলৈ মনে নিদিয়ে
নহ'লে তই এতিয়া যাবলৈ মন নগলেও তোৰ লগৰতে যদি কয় বোলে বৈ এক পাক ফুৰি আহগৈ তেতিয়া এনেই হলেও ওলাই যাব পাৰি কিন্তু এতিয়া লগ ভাগ কোনো নাই আৰু কি কৰিবি
আমাৰো গাঁৱতো একদম এতিয়া আমি দুটা নে তিনিটাহে আছো গম পাইছনে সমনীয়া বুলিবলৈ এনেই গাঁওখনত ল'ৰা আছে কিন্তু কেইবাটায়েও পঢ়িবলে গ'ল কেইটামান আকৌ গাঁৱত নাথাকে
আজিকালি মানে কি হয় বেছিকে পঢ়ি আজিকালি লাভে নাই গম পাইছ নাই
উম হয়
তই এতিয়া গাওঁ খনৰ একেবাৰে চুকে কোনে হায়াৰ ছেকেণ্ডাৰী পাছ কৰা বি এ পাছ কৰা আনকি এম এ কৰি বহি থকা ল'ৰা ছোৱালী এভেইলেবল সেইকাৰণে ল'ৰা- ছোৱালীবোৰকে ভালকৈ শিক্ষাৰ কাৰণে বাহিৰলে গুচি গৈছে।
উম এতিয়া বি এ, এম এ আনকি ডি এল এত লৈকে এইবোৰ সাধাৰণ হ'লগৈ গম পাইছ নে চবেই কৰিব লৈছে
কাৰ পৰি থকা পাবি
হম
পিছত গৈ পেলাই সেইখিনি ল'ৰাই সেই বাহিৰত নহয় কাৰোবাৰ যদি পইচা আছে পঢ়িবলৈ গৈছে নহয় কোনোবা কোম্পানীৰ কামক সন্ধানত গৈছে
হয়
এনেকুৱা হয় গাঁও বুকৰৰ ল'ৰাবোৰ নাইকিয়াই হৈ হৈছেগে মানে নাইকিয়া নহয় চব নিজৰ নিজৰ কামত ব্যস্ত এতিয়া গাঁৱৰ কিছুমান ল'ৰাই ঘৰতে থাকি পেলাই কাম কৰে যদিতো ৰাতি তেনেকে ওলাই মেলি নাযায় বা সময়ে নাপায় নহ
দিনটোত গোটেই ভাগৰ খিনি আছে ৰাতিপুৱা নটা আঠটাতে ওলাই যায় সন্ধিয়া আহি চাৰিটা বজাত সোমাইহি
সেইটোৱে
সময়ত আৰু ঘৰতে থাকে আৰু
এতিয়া আৰু ঘৰত বিয়া পতা খিনিতো বিয়া পতা সেইখিনিতো বেলেগেই কথা সিহঁতে ঘৰতে থাকে।
উম বেলেগে কথা সেয়া।
কিন্তু যিখিনি সেই বেটচালৰ হৈ আছে সিহঁতেও ওলাই আহিবলৈ মন নকয়।
এ বাকী এনে এক্জাম দিছ নে কিবা।
এক্জাম দিয়া নাই এতিয়ালৈকে তহঁতক খবৰ পাইছো, তহঁতৰ মাজতে দিছিলি বোলে।
এই যি দি টো দি থৈ আহিলো।
আহ
খালি এতিয়া কি হয় আৰু কাট অফটো কম গৈছে বোলে এইবাৰ অসমৰ যোনটো টপ টেন তাৰ নাইনটি চছেভেন হৈছে বুলি কৈছে। মানে টপ টেনৰ দহ দহ নম্বৰ টো।
গম পাইছোঁ, নাইণ্টি চছেভেন তেতিয়াহ'লে এইবাৰ কমিব ততো এইটি মানলৈ আহি যাব চাগে নহ'লে চছেভেণ্টি ফাইভ টু এইটি তেনেকুৱাতে।
কমিব লাগে ফিজিকেলৰ কাৰণে কিন্তু তোৰ মেইন মেৰিট লিষ্টত কি হয়গে?
অ সেইটোৱে ফিজিকেলতটো পাছ আকৌ মেডিকেলৰ কথা আছে নহয় তিনটা ষ্টেপ আছে ন। একো নাই তই পাৰিবি চিষ্টেম নাই কিন্তু হেৰি কি কিহৰ প'ষ্টৰ কাৰণে এছ এছ ডি হেৰিয়াৰ নহয় জানো তটো বেটেলিয়ান, আৰ্মি হেৰিয়া
অ সেইখিনিয়ে তাত তয়ে আমি মানে প্ৰিফাৰেঞ্চেছ কেনেকে দিছিলো সেইটোৰ লগত কথা আছে আৰু। মই ফাৰ্ষ্ট প্ৰেফেৰেন্স নেপালৰ বৰ্ডাৰতটো তাতহে দিয়া আছিলে মানে আমাৰ লগৰ ল'ৰা এটাই পৰামৰ্শ সতে প্ৰিফাৰেন্স দিছিলো। মই মানে এইবোৰ বিষয়ে বৰকে নাজানো।
অ
তাৰপা সি এতিয়া কৈছে বোলে আমি সেইটোহে দিছিলো নেপাল বৰ্ডাৰটো দি থোৱা আছিলে বোলে।
অ অ নেপাল বৰ্ডাৰটোতো ঠিকেই আছে তো সেইটো আমাৰ ওচৰতে হ'ব।
ওচৰতে হ'ব, কিন্তু এতিয়া মোৰ নাৰায়ণপুৰত চিনাকী দাদা এজন আছে।
আহ।
সি চি আই অফ ৰ মানে দেই। তাৰ সি তিনিদিন তিনিদিন নহয় তিনিদিন ডিউটি কৰে চাৰিদিন ঘৰত থাকে।
আত্ছা।
তাৰ হাৰমতিতে আছে ডিউটি। সি সোম, মঙল, বুধবাৰ বাৰ হাৰমতি যায়। তাৰপা বুধ, বৃহস্পতি, শুকুৰ কুৰ, শনি, দেও এইকেইদিন ঘৰত
দমহা কিমান পাতি কেনেকে পায়?
হাঁহ সিহঁতৰ থাকে এ বেলেগ হলে মানে কি ডিউটি নাথাকিলেও শিভিয়তে থাকে।
অঁ
কিন্তু ইয়াৰ মানে কি ঘৰখন যেতিয়া অলপ আহিলেই হয় গতিকে গুচি আহে গলে।
ঠিকে তেনেকুৱাই ভাল।
অ' সেইটো ব ভাগ্য লাগিব তেনেকে পাবলৈ হলেও
টো হয় কাৰণ এতিয়া। মানে আগ আৰু প্ৰত্যেকটো। বছৰ প্ৰত্যেকটো বচৰে যে সেই তেনেকুৱা হলে তেনেকুৱাতো কোনো কথা নাথাকে
নাথাকে অ'
তই নে কি চিভিল চাৰ্ভিচ কৰিম বুলি ভাবিছ নে নে কিবা বেলেগ ৰাখিছ।
এ মই মানে এৰিম বুলি নহয় আৰু এতিয়া মুঠতে ঘৰখনৰ অৱস্থাটোলে চাই চৰকাৰী চাকৰি এটা লাগে আৰু মুঠতে মই এতিয়া এডিও দিম বুলি ভাবিছো থাৰ্ড গ্ৰেডো দিম ফৰ্থ গ্ৰেডো দিম।
অ -অ
অ 'চব মানে চেষ্টা কৰি চাম যদি তেনেকে কৰ'বাত পাও তেনেো ভালেই। অ' আৰু যদিহে নাপাওঁ তেতিয়াহলে তোৰ বি এড কৰি পেলাই আগবাঢ়ি যাব লাগিব আৰু।
সটোোৱে সেইটোৱে ত' এতিয়া এডিটো ওলাব এডি আৰ ইৰ কাৰণে প্ৰিপচন কিবা কৈছে নাই ত তাত ৰিজনং মেথছ এ কাৰেণ্ট এফেয়াৰ্চটো আহে ন বহুতখিনি
আহে -আহে
প্ৰিপৰেচন কিবা কৰি থ নাই।
মাজতে ৰিজনঙৰ মানে ইউটিউবতে শিকিছিলো অলপমান ৰিজনঙৰ আইডিয়াাতটো আছে। কিন্তু মোৰ মেথছত অলপমান দুৰ্বল।
মেটচত মোৰো একে বহুত ল'ৰা। চলে মানে মেথছত।
অ 'মানে এতিয়া যোনবোৰ গণিতত। মেজৰ আছে সিহঁতবোৰৰ কাৰণে বহুত।
হয়। এনেই সিহঁতৰ কাৰণে টো। আৰু -আৰু এই যিখিনিয়ে অলৰেডি এল। এম এ এনেকুৱা সেয়া ট টিচাৰ মানে টিচিং। টিউচন কৰি আছে ন।
আহ।
সিহঁতৰ বে কাৰণটো এই বেচিক লেভেলৰ খিনি এইটোৰ পৰা সিহঁতৰ মেথেমেটিকস।
আহে কিন্তু তাত অলপ কথা আছে বোলে মোৰ এতিয়া মই যোন ধনৰ পৰামৰ্শত কৰি আছো ন'
অ'
কি কৰা মতে মানে তোৰ এতিয়া সিহঁতে মেথছত তাত যে যিমানখিনি শিকিছে। সেইখিনি মানে এহেতৰ ইয়াত কামত আহিছে। কিন্তু তই আমি হায়াৰ। বা মেট্ৰিক লেভেলত ইমান খিনিওঁ নাপাওঁ তথাপিও আধা মান অংক ৱ কৰিব পৰা হয়।
হয়।
এতিয়া মেথছত যোনবোৰ মেজৰ চাবজেক্ট আছে সিহঁতে মেথেমেটিক্স লগতে ৰিজনংটোতো ক্লাছ পটা পাই যায় অঁ
সেইটো হয় বাৰু কিন্তু আৰ্টচৰ যিখিনি চচিয়েলৰ লগত ৰিলেটেড আছে সিহঁতে কাৰেণ্ট এফেয়াৰ্চ হওঁক বা ই ভি এছ হওক এইখিনি বস্তু একেলগতে লৈ যাব পাৰে তো
অঁ সিহঁতে পাৰে কিন্তু এই কাৰেণ্ট এফেয়াৰ্চ খিনিো ইমান কিতাপৰ লগত কথা নাই সেইখিনো ছচিয়েল মিডিয়া বা বাতৰি কাকত আলোচনী এইবোৰৰ খবৰ ৰাখিলেহে মানে তোৰ কামত আহিব
নহয়, নহয়, নহয় এই পৰীক্ষা বোৰ অনলি কাৰেণ্ট এফেয়াৰ্চ নাথাকেতো ত তাতো হেৰিখিনিওো থাকে যিখিনি তো চচিয়েল হেৰি ধৰ ত' আমাৰ ইণ্ডিয়ান কনষ্টিটিউচনৰ ল' খিনি থাকে কিছুমানতো ল' পাইছো
অঁ
তাৰপিছত আকৌ আমাৰ যিবোৰ মৌলিক অধিকাৰবোৰ ধৰ কোন সংবিধানৰ পৰা কোন দেশৰ সংবিধানৰ পৰা সেইবোৰ আনিছে সেইখিনি বস্তু পাই ন
অঁ সেইবোৰ থাকে হয়
গতিকে সেই সেইবোৰখিনিৰ কাৰণে মানে এই ছ'চিয়েলত চাবলৈ গ'লে বেনিফিটছ দুয়োটাৰে ইকুৱেলি থাকে।
অঁ আছে অঁ তাৰপৰা ইতিহাস লোৱাখিনিও অলপ লাভ আছে'
অঁ অঁ ইতিহাসৰ খিনো লাভ হৈছে কাৰণ ইতিহাসৰ খিনি মানে কি চেন্ট্ৰেলৰ এক্জামৰ কাৰণে বৰ্তমান বি হিচাপে যিখিনি মেজৰ লৈ আছে ন বা যিখিনি বে খেলৰ কৰি পাষ্ট আউট হ'ল ইহঁতক মানে মানে বেছি সেই প্ৰকিট থাকে ন
অঁ থাকে থাকে।
সেইটোৱেই
তাকে অলপ হেৰি এ ভালকে পঢ়া শুনা কৰিলে
উম
আজিকালি মানেতো যিহেতু নিকা পদ্ধতিয়ে নিযুক্তিবোৰ হৈ যায়।
অঁ
গতিকে পঢ়া শুনাটো যদি ভালকে কওঁ ইমানো কঠিন নহয় চাকৰি এটা পাবলৈ
সেইটো হয় বাৰু
কিন্তু তটো প্ৰতিযোগিতাতটো বেছি তটো এ ধৰি লোৱা পঁচিছশ বা তিনি হাজাৰ পোষ্টৰ কাৰণে প্ৰায় দেৰ লাখ দুই লাখ তাতকে বেছি সি পাইলে মানে লাগি থাকে ন ছাত ছাতি সে প্ৰতিযোগিতাত টো বেছি আৰু
মানে তই ছমাহ মান যদি এটা সময় লৈ পেলাই ঘৰতে মেথছ ৰিজনং চচিয়েল এফেয়াৰ্চ কাৰেণ্ট এফেয়াৰ্চ যদি এই বস্তু খিনি যদি চাওঁ মানে তেতিয়া তই আত তোৰ ক্লিয়াৰ হ'ব চাগে
যথেষ্টখিনি আগবাঢ়ি গচি যাব তোৰ চছিলেবাছটো অ তেনেকেতো কেইবাটাাইও যদি লগ খাই পেলাই দলীয়কে আলোচনা কৰি পেলাই যদি আমি পঢ়ো তেতিয়া গোটেইখিনিয়ে লাভ হয় আৰু পঢ়াতটোতো মন বঢ়ে
সেইটোও হয় তেনেকুৱাই কিবা ব্যৱস্থা এটা কৰিব লাগিব ধ ঘৰ লগ